অ অ কিক পাইছো, পাইছো।
কি কৰি আছা?
মই এনেই দেই, তুমি? আহ ভাত খালো, তুমি খালা?
খালো, খালো,
উম ঘৰতে নেকি?
ঘৰতে আছোঁ। অ তুমি?
মইও ঘৰতে।
অ তুমি কিবা পঢ়ি আছানে এনে জব চব কৰিছা?
মই পঢ়িয়ে আছোঁ এতিয়া বি এ ছেকেণ্ড চেম।
অ বি এ ছেকেণ্ড ছেম পাইছাগে, অ বি এ ছেকেণ্ড ছেম চাগে। এতিয়া হেৰি কৰি দিলা চাগে ন এতিয়া একজাম।
অ এক্সামটো এতিয়া প্ৰবন্ধ হৈ আছে অ
ৰিজাল্ট নাই দিয়া নেকি ৰিজাল্ট দিলে চাগে আমাৰতো দিলে ছিক চেমৰ।
তোমালোকৰ দিলে নি আমাৰ নাই দিয়া এতিয়ালৈকে
তোমালোকৰ কি ডিব্ৰুগড় ইউনিভাৰ্ছিটি নে গুৱাহাটী? ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হয়। মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ন?
অ তুমি পঢ়ি আছা?
অ মই পঢ়ি আছো বি এ ছিক্স ছে'ম ফাইনেল দিলো ৰিজাল্ট ওলালে এবাৰ চেভেন ছে'ম।
অ কেনেকুৱা হল ৰিজাল্ট?
ভালে হল।
উম বাকী ঘৰ কত তোমাৰ?
মোৰ ঘৰ, এই হেৰি ডিব্ৰুগড়তে।
আচ্ছা।
উম।
বাকী ফুৰিব নাযাওঁ কতো?
পইছা নী
বিজনেছ যে নাই কৰা দেই, ঘৰত কৰি আছে, পাপা হেতি।
অ' তোমাৰ এনেই মানে কিবা কৰিবলৈ আইডিয়া আছেনে, কিবা কৰিম
আইডিয়াটো এনেকুৱা আছে দেই, মই যদি এতিয়া পঢ়ো ন, লাহেকে মানে এনেকুৱা ফাষ্ট ফুড দোকান এখন খুলিম বুলি ভাবিছো।
অ' ফুডৰ ভালটো, মানে মানে পাছপোৰ্ট বিলাক কেতিয়া খুলে, যেতিয়া মানে, যেতিয়া ভাল হয় ন, তেতিয়া এনে চলিবই। এই একো কথাই নাই মুঠতে, খানাটো ভাল হলে, এনেও ফাষ্টফুড চলিব।
উম।
তাকে আমাৰ আমাৰ, মই এতিয়া এনে এম্ব্ৰইডাৰী কৰি আছো, মানে কিবা এটা কৰিব হ'লে ধৰা পইচা লাগে, এতিয়া পইচ থকা মানুহে বিজনেছ কৰি পাৰিব এতিয়া, তোমালোকৰ যদি পইাছে তোমালোকেত অভিয়চলি বিজনেছ কৰিব পাৰিবাই ন। ইনভেষ্টটো তাত এনেও কৰিব লাগে, ইতিয়া পিছত চাকৰিৰ কাৰণে বাৰু ইমান টকা খৰচ নহয় কিন্তু চাকৰি পালে বহুত কষ্ট কৰিব লাগে, আৰু পোৱা নোপোৱাতটো কপালৰ ওপৰত কথা আৰু নিজৰ ওপৰতো কথা মানে বহুত কষ্ট কৰিব লাগে, কিন্তু বিজনেছটোত ধৰা তুমি পইচাহে অকল ইনভেষ্ট কৰিব লাগে, প্ৰথমে মানে ধৰা হেৰি নহয় তাৰপিছত লাহে-লাহে লাহে-লাহে কৈতো হ'বগৈ ন।
উম সেইটোৱে। সৰু পৰাই ডাঙৰ হয় আৰু বিজনেছ। উম।
তাকে এতিয়া মানে, পইচা থাকিলেতো কৰিব পাৰিলো হয়, ক'ত ফুৰিবলৈও যোৱা নাই, ক'ত ফুৰিব যাবা, পইচা-চইচা নহলে, ভাল লগৰ নাথাকিলে মানে ফুৰিব যাবও ন নোৱাৰি ন। এই ফুৰিব যাবলৈতো মন আছে বাৰু ফুৰিবলৈ যাবলৈ ভালেই লাগে, কিন্তু ইমান গৰম হৈছে নহয়।
অ গৰম পৰিছে বাৰু।
পুৰা ঠাণ্ডা জেগাতহে যাব পাৰিব।
উম পাহাৰৰ জেগাত জাবা, তেতিয়া ভাল দাগিব।
উম হ'লেও মানে পাহ, পাহাৰলৈ গ'লেওতো ৰদতো দিবই ন, এনেকুৱা কাৰণতে তুমি কাপোৰ পিন্ধিও শান্তিও নোপোৱা।
হান্তি নোপোৱা অ, হেতো হয় বাৰু।
বাকী মানে, ঘৰতে ভাবিছোঁ এনে খেতি-চেতি আমাৰ কৰিছে বাৰু।
অ'হ।
তুমি ক'ত ফুৰিব গৈছা নে?
মই ফুৰিব গৈছিলোঁ, এই শ্বিলঙলৈ গৈছিলোঁ।
অ, ময়ো গলোঁ বাৰু, তাৰ মেঘালয় ফুৰিলোঁ।
অ'। কেতিয়া গৈছিলা তুমি?
মই টু থাউজেণ্ড টুৱেণ্টি ফ'ৰ নেম্বৰলৈ গৈছিলোঁ।
উম। ঠিকে আছে। খেতিত ৰুলা নেকি?
অ' মানে এ হেৰি হোৱা নাই, মানে ৰুৱা হোৱা নাই মানে কঠীয়া সিঁচা আছে, কঠীয়াখিনি এতিয়া মানে ডাঙৰ হ'ব তাৰপিছতে ৰুব।
উম, অ, মাতটো যে ইক হৈ আহিছে স্পীকাৰত দিয়া আছে নি?
মোৰ স্পীকাৰ দিয়া তোমাৰ স্পীকাৰ দিয়া নাই মই হেডফোন লগাই শুনি আছোঁ।
অ, সেইকাৰনে আহিছে মানে।
কি কম এতিয়া কাণত লৈ লওঁনে?
তুমি জানা কেনেকে ঠিক পোৱা তুমি?
এ তুমি ক'বাচোন সেনেকে আহেনে নাহে হা মই হেডফোন ডাল এৰাইছোঁ?
উম,
হেল্ল',
অ, এতিয়া নাহা।
উম- উম কোৱা?
বাকী তাপা কোৱা?
উম, সেনেকে আৰু কিবা নহয় কিবাটো কৰিবই লাগিব এতিয়া চাকৰিটো যাব ত 'দেখোন কষ্ট মানে উঠাই নহয় মইতো চাকৰিৰ কাৰণে এপ্লাই কৰি থৈছো তুমি কৰিলা নি চাকৈ কাৰনে এপ্লাই?
আছাম পুলিচৰ কাৰণে কৰি থৈছো মই।
অ, সেই ময়ো এবি ইউ দি কাৰণে কৰি থৈছোঁ কনষ্টেবল।
অ', অ',
মানে যেনেকুৱা দিন আহিছে ধৰ কৰিব লাগিব হয়নে নহয় আৰু আমাৰ এনেকুৱা মানে এ আমাৰ দেশখন ইমান মানে ইকনমিক্সত ইমান হেৰিও নহয় উঠাও নহয় মানে যে পাৰ্ট এতিয়া বাহিৰৰ দেশ বিষয়বিলাকত ষ্টুডেণ্টবিলাকে চব পাৰ্ট টাইম কৰি থাকে নহ'লে ঘৰতে নিজে -নিজে চবৰ চবে কিবা এটা - কিবা এটা ক্ৰিয়েট কৰিয়ে থাকে নিজৰ ফালৰ পৰা ইনকাম ওলাই থাকে তাৰ আমাৰ ইয়াত মানে ধৰা এ পাৰ্ট টাইম জব কৰিবলৈও নাই তেনেকুৱা একো কোনোবাই কিবা কৰিলে মানে ধৰা উঠাবলৈ চাই নমাইহে দিয়ে।
উম- উম সেইটো হয় দে।
মুত মটিভেটেই নকৰে হয় নহয় যে তুমি কিবা এটা কৰিছা ছাপৰ্ট নকৰে মানে। যে অ, এইটো ভাল হৈছে এইটোৱে কৰ তই এইটো কৰ সেইটো কৰ সেনেকুৱাবিলাক সেই কৰোতে পঢ়‌ বুলিহে ক'ব মানে। পঢ়াতোৱেনো থাকিবই হয় তে কিন্তু ছাইডততো কিবা এটা থাকিব লাগিব।
আৰু কিবা ইনকাম টো থাকিব লাগিব ন' চাইদ ইনকম।
আৰু অ, আৰু চব টাইমততো পঢ়াতো হেৰি নকৰে আৰু পঢ়াত বহুত খৰচ কৰিব লাগে আৰু ইউনিভাৰ্চিটি যদি পঢ়িব হয় মানুহৰ কিমান টকা খৰচ হ'ব মামূলী মানুহেতো এনেকেই পঢ়িব নোৱাৰে ন' য'ত -ত'ত।
উম, তে আৰু তোমাৰ যদি কিবা এটা কৰো বুলি ভাবা তোমাক সেই ওপৰলৈ উঠোৱা এই তোমাক ডাউন হে দিব
অ, দাউনহে দিবলৈ চাব যে এই বেয়া লাগিছে এইবিলাক কেলে কৰি আছনো? বেলেগ এটা কিবা এটা কৰ, বেলেগ এটা কিবা মানুহে সদায় যে ক'ব এইটো কৰ সেইটো কৰ বুলি কিন্তু সিহঁতি অকল কথাটোহে কয় কিন্তু কথাটো কয় এতিয়া ধৰা সিহঁতি যেনিবা কিবা এটা আইডিয়া ধলে তুমি সেইটো কৰিম বুলি ভাবিছাঁ পইচাটো তোমাৰ মা-দে উতাৰ ওপৰত কিমান ইনকাম কৰে সেইটো ওপৰতে চাব যে কৰিব পাৰিবা নে নোৱাৰিবা? ইজে কিবা এটা কৰিলে যে কয় যে এইটো নকৰিবি সেইটো নকৰিবি পইচাটো তোমাৰ নিজৰ গৈছে, তোমাৰ মা দেউতাই দিছে হয় নে নহয়?
উম।
কিবা এটা কৰিব হ'লেওতো পইচা নিদিয়ে কোনো।
উম, সেইটোৱে। আমাৰ ইণ্ডিয়াত হেই বেয়া।
উম, বেয়া আমাৰ ইণ্ডিয়াত সেইটো কাৰণে বেয়া বাৰু।
উম। তুমি ইউনিভাৰ্চিট পঢ়ি আছা নেকি?
নহয় ইউনিভাৰ্চিটি পঢ়া নাই মই কলেজতে।
অঁ অঁ।
ইউনিভাৰ্চিটিত পঢ়িব হ'লেতো ভাল পাৰ্চেণ্টেজ লাগিবনা?
আ। ইয়াৰ পিছত কি পঢ়িম বুলি আহিছা?
তেনেকৈ আৰু চাওঁ এতিয়া ছাগৰ কাৰণেতো এপ্লাই কৰি থৈছোঁ, এক ছাইডত কিবা এটা কৰি সেইবোৰ লাগিছে।
উম।
মাছৰুমৰ মাছৰুম কৰিম বুলি ভাবিছো নেক্সট বাৰৰ, এবাৰবাৰ যেতিয়া ধান - চান কৰাহি খাব যে তাৰপিছত মাছৰুমটো কৰিম বুলি ভাবিছোঁ।
অ সেইটো ভাল খেতিটো ভাল, তা খালি বহুত হেৰি কৰিব লাগে যত্ন ল'ব লাগে তোমাৰ।
যত্ন ল'ব মানে একো নহয় ঠাণ্ডা জেগাত থব' লাগে, পানী দিব লাগে আৰু হয় নহয়? পানীখিনি দিয়ানো কোনে কৰিব ন। খালি প্ৰথমতে অলপ মানে ধৰা বইল কৰা মেলা সেইখিনি অকণমান কষ্ট হয় আৰু।
আ। মাছৰুম খেতিটো ভাল দে সেইটো মইও কৰিম বুলি ভাবি আছিলো।
উম উম, কৰিবা মানে ইমান ধৰা ইনভেষ্ট কম লাগেই কিন্তু সেইটোও অলপ প্ৰথম চাৰাটতে অকণমান কষ্ট কৰিব লাগে। হেন, ধৰা চাকৰিৰ কাৰণে যিমান কষ্ট কৰিব লাগি সিমানটো দৰকাৰ নহয় বাৰু। তাৰপিছত লাহে - লাহ পানী পানী পানী চানীয়ে দিব লাগে তাৰপিছত লাহেকে যেতিয়া ওলাব তেতিয়া প্ৰথম চাৰটত মানে কি হয় দামটো বাঢ়ি থাকে। তাৰপিছত লাহে লাহে লাহে লাহে দামটো কমি যায়। দুশ মানত হৈ যায় আৰু কেজি আন মানে এনেই কেজি টু ফিফটি থাকে। হেল্ল'! হেল্ল'! হেল্ল' হেল্ল' হেল্ল'? হেল্ল'? মুৰ মাতটো শুনিছা, হেল্ল'? হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!